হেল্ল' অ বন্ধু শুনিছানে
শুনিছো কি কৰি আছা বন্ধু
আ আছো আছো এনেই তুমি কি কৰিছা
এ ময়ো এনেই আছো ৰবা ক'ত বা ফুৰিব যাম বুলি ভাবিলো নহক নগ'লো যি গৰম দিছে আজিও
উম গৰমতটো বহুতঁ বাকী পিছে চাহ পানী খোৱা লোৱা হ'ল নে
অ চাহ পানী মানে তেনেকুৱা চাহ খালো আৰু তোমাৰ ঘুগুনি খালো চাহ আৰু ঘুগুনি মানুহে ঘুগুনি খাই হয় কোৱা
নাই যদি আজি এটা বিষয়ক লৈ কথা পাতিম বুলি ভাবিছিলো
হয় হয় হয় হয় কোৱা
আজিৰ বিষয়টো তোমাৰ বজাৰ হ'ব আজিকি তোমাৰ দেখিছাই নহয় আমি বজাৰ আদি নোহোৱাই নোযোৱাাই হৈছো অনলাইন অনলাইনতে যিহেতু আজি কালি আমি গোটেইখিনি বস্তু ঘৰত বহি বহিয়ে পাই যাওঁ
হয় হয়
কি ক'বা তুমি
চোৱা মানে আজিকালি মানুহৰ মানুহৰ টাইম টো মেইন টাইম টো চ'ত বাছে মানুহ টো কৰিব বুজিছা মানে টাইমতটো ক'ত বাছে মানুহ এইটো চাব চ' অ অফলাইনতকে অনলাইন অনলাইনত টাইমটো বাছে ন অনলাইন মাৰ্কেটত গ'লে তোমাৰ মানে অনলাইন মাৰ্কেট পৰা কিবা অৰ্ডাৰ দিলে তোমাৰ টাইমটোও বাচি যায় তুমি চাপজ মই এটা উদাহৰণ দিও হা
হুম
তুমি অফিচ কাছাৰীত কাম কৰা হা তাৰপিছত তোমাৰ লাঞ্চ টাইম যে থাকে লাঞ্চ টাইম
হয়
লানঞ্চ টাইমত তোমাৰ অহ খাবলৈ আমি বেলেগত যাও ন আৰু এইটো টাইমত যদি মানে অফিচত ইমাৰ্জেঞ্চি কাম কিছুমান আহে তুমি লগালগ কৰিব নোৱাৰিবা ন নহয়
উম হয় নোৱাৰো-নোৱাৰো
আৰু তুমি যেতিয়া অনলাইনৰ পৰা বস্তু অৰ্ডাৰ দিবা অৰ্ডাৰ দি খাবা চ' তোমাৰ এটা টাইমতে দু-দুটা কাম হ'ব ন
অ এটা কামত তোমাৰ দুটা কাম হ'ল তুমি আনকি তোমাৰ অফিচিয়েল কাম কামখিনিও কৰি থাকিব পাৰিলা লগত তোমাৰ খোৱা বস্তুটো তোমাৰ টেবুলত আহি যাব
হয়-হয় ঠিকে কৈছা।
অ তুমি এইটো কৈছা মই বুজিব পাৰিছো বাৰু আৰু কিন্তু কৰবাত-কৰবাত নহয় ক'ৰবাত অলাইনৰ কাৰণে তুমি আমি যেনেকে আগতে তোমাৰ ধৰা দাম দৰ কৰিছিলো বাৰ্গেনিং কৰিছিলো পঞ্চাছ টকাৰ বস্তু টো আমি ত্ৰিছ টকাত আনিব চেষ্টা কৰো তাৰ ফলত হয় তাৰ ফল আমাৰ নিজৰে আত্মশক্তি-আত্মশক্তি বৃদ্ধি পায় সেইবোৰ কৰবাত নহয় কৰবাত যেন এতিয়া নোহোৱা হৈ গৈছে হম অ আৰু শুনা তুমি এতিয়া ব-বজাৰত যেতিয়া আমি যেতিয়া সন্ধিয়া যেতিয়া আমি অলপমান বজাৰ কৰিবলৈ ওলাই মা-দেউতা বা দাদা-বাইদেউৰ লগত তেতিয়া মানে কি হয় তেতিয়া মানে কি হয় বজাৰ কৰিবলৈ গ'লে আমি বাহিৰৰ পৃথিৱীখন দেখা পাও, এজন দুজন মানুহ লগ পাও, বন্ধু বৰ্গ আদি লগ পাও, বজাৰতে বা আমি কোনোবা চিনাকী বৰ্গক লগ পালো তেনেদৰে এষাৰ দুষাৰ কথা হ'ল ত মই তেতিয়া আমাৰ যিটো আমাৰ কমিউনিকেচন স্কিল মানে সেইটো আমাৰ ভালে থাকে নহয় জানো
এইটো তোমাৰ এতিয়া-এতিয়া মানে এইটো বস্তুটোতো বহুতে কম দেখা পাই আগতে আছিল এইটো বস্তু মানে উম মই নিজে সন্ধিয়া মাৰ লগত বজাৰ যাও বা কাপোৰ কিনিব যাও মা মায়ে পচন্দ কৰি দিয়ে বা মই পচন্দ কৰো নিজে মই নি-নিজে মানে আগতেটো চব বস্তু মায়ে মাহঁতে পচন্দ কৰে ন মানে
আৰু কি হৈছে জানানে আজিকালি
টো পচন্দ কৰি ভাল লাগে অহ
তোৰ মাতটো অকণমান বুজি বুজি আহি আছে দেই বাকী যি নহওক মানে আজিকালি কি হৈছে জানানে আমি এতিয়া মাছ কোনটো কোনটো মাছৰ নাম কি আমি এতিয়া চিনি নাপাও যেনেকে ধৰক পুঠি মাছ ৰপ এ ৰূপ চান্দা মাছ মই তোমাৰ মাছ বুলি ক'লে মই তোমাৰ পুঠি মাছ তাৰপিছত তোমাৰ আহ গৰৈ তাৰ পিছত এনেকোৱা ধৰণৰ কিছুমান মাছ ম‌ই চিনি পাও কাৰণ কাৰণ কাৰণ কাৰণ আমি এটা সময়লৈকে বজাৰলৈকে ওলাই গৈছিলো বজাৰ আদি গৈছিলো সেইকাৰণেহে চিনি পাওঁ কিন্তু বৰ বৰ্তমান যিটো পৰিস্থিতি বা বৰ্তমান যিটো তোমাৰ প্ৰজন্ম সেই প্ৰজন্মটো কিন্তু তোমাৰ বজাৰ আদিলৈকে ওলাই নাযায় তাৰ ফলত তেওঁলোকে না মাছ চিনি পায় না মাংস চিনি পায় মানে আজি যি বজাৰত যিবোৰ ওলোৱা থাকে চিনি নাপায় তাৰ ফলত কি হয় ঠগ খাব লগা হয়।
ঠগ খাব লগা হয়, দাম বেছি লয় বা মাংস আনিলে। তুমি চাপজ ফাৰ্ষ্ট টাইম মাংস কিনিব গৈছা তুমি মাংস চিনি নাপাবও পাৰা তোমাক। দোকানীতো মানে অলপ থ। মানে এনেকুৱা টাইপ ভাবি কেনে ঠগ ঠগাই দিব পাৰে মা-মা-মাংসৰ জোগাত আহ। তেটেলফনা।
ত এনেকুৱা কিছুমান আমি বিপদৰ। সন্মুখীন হ'বলগীয়া হয় তাৰ ফলত আমি বহুত লোকচান হৈ যায় দিয়াচোন জীৱনটোত।
হয় আৰু তোমাৰ এটা কথা চাগে তুমিও ভাবিছা যেল অফলাইন। আমি যিমান বাৰ্গেনিং কৰিব পাৰো অনলাইন মাৰ্কেটতোনটো ফিক্স যোনটো ৰেট সেই টোৱেই। কেতিয়াবা ডিচকাচন পায় আৰু কেতিয়াবা ডিচকাচন থাকে। ডিচকাউণ্ট ক'ব নথাকিলে ডিচকাউণ্ট থাকে। কোন বেছিভাগ টাইমতে ফিস্ ৰেদি। মানে ফিক্স ৰেটতে বস্তু পাব লাগে কিন্তু অ অনলাইন মাৰ্কেটত এইটোয়ে ভাল যে নতুন বস্তুবোৰ ৰিজেনেবুল প্ৰাইজত পাই যোৱা মানে তোমাৰ দামত পাইছো আৰু দোকান। ত তোমাৰ হয় ন।
উ আৰু তোমাৰ কি হয় জানানে মানে অনলাইনৰ জৰিয়তে কৰ'বাত কৰ'বাত ভালো হৈছে কাৰণ। যিবিলাকে নেকি বহু খিনি পঢ়িও জীৱনতত মানে একো তোমাৰ ধৰা একো কৰিব নোৱাৰিলো বা। ধৰা চাকৰি আদি পোৱা নাই বহুতখিনি কিফিকেশন থকা সত্বেওঁ তেওঁলোকে মানে। ধৰা তোাৰ এতিয়া আমাৰ বিংকটৰ কোনোব কোবা এইটো পিক কশ্যনটোত গৈছে। কোনোবা এইটো ধৰা তোমাৰ ৰাইডাৰকন ৰাইডাৰ ছেকচনৰ গৈছে কোনোবা এইটো ধৰা তমাৰ মেনেজাৰ। চেশ্যনটো লৈছে।
হয় হয়।
সকলোৱে জীৱনত কিবা নহয় কিবা এটা কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে। নয় জানো শুনিছানে।
হয় হয় হয় শুনিছো তুমি শুনিছ নে।
অঁ শুনি আছো শুনি আছো মানে বৰ্তমান পৰিস্থিতিতটো এনেকুৱা হৈ গৈছে যে আমি অনলাইন হলে থাক। নোৱাৰো কৰ'বাত নহয় কৰবাত।
হয় মই হয় মই ভাবো যে অনলাইনৰ সহায়ত মানে নিবনুৱা। যিবোৰ যুৱক। বা আহ উঠি অহা প্ৰজন্ম ল'ৰাবোৰ এনে এনে থকা। তাত গৈ তেওঁলোকে এইবিলাক কৰি আছে।
উম। তেওঁলোকে এটলিষ্ট মানে আগবাঢ়ি আহিছে কিবা এটা।
জেনেৰে কৰি আছে হয় ন।
হয় হয় নিজৰ। হয় নিজৰ ঘৰিৰত নিজে থিয় দিব পাৰিছে বা দি পেলাই দুমুঠি বা নিজেই নিজে নিজৰ ইনকামেৰে খাব পাৰিছে। ছে।
হয় হয় ঠিকে কৈছা। আৰু তুমি তোমাৰ আগবাঢ়ি অহাটো মেইন কাম মানে তুমি যদি। ঘৰতে বহি থকা যে নকৰো নকৰো আগবঢ়ি অহাটো মেইন খাওঁক আগবাঢ়ি আহিব লাগিব। কিবা এটা কাম।
হয় হয় তুমি এনে পিছে বজাৰ। কৰি পাইছা নে কেতিয়াবা।
পাইছো পাইছো মই ফেঞ্চিত পাইছো বেলেগত পোৱা নাই ফেঞ্চিত।
আত্ছা আচ্ছা।
মই মানে বেলেগৰ পৰা। কাপোৰ নিকিনো মানে কাপোৰ কাপোৰ লাগিলে অনলাইন বা ফেঞ্চিয়ে যাওঁ।
হয় তোমাৰ এনে বজাৰ আদিৰ প্ৰতি বজাৰ আদিৰ ওপৰ ওপৰত তোমাৰ অভিজ্ঞতা কেনেকুৱা বা গুৰুত্ব কেনেকুৱা
বজাৰতে চোৱা বজাৰ
শুনিছানে মই অভিজ্ঞতা কেনেকোৱা বজাৰ আদি।
হয় হয় হয় কৈ আছো মানে অভিজ্ঞতা মানে মা দেউতা অত তেতিয়া একো অভিজ্ঞতা পোৱা নাযায় ত তুমি যেতিয়া নিজে বজাৰ কৰি মানে ডাঙৰ হৈ নিজে বজাৰ কৰিব যাবা তেতিয়াই মেইন ইয়াতো গম পাবা সি মেইন কথা প্ৰথম কথা তুমিচ হিচাপ ভালকে জান জানিব পাৰা হবা বুজিছা মেইন নলেজ হিচাপ বজাৰত কোনটো মেইন নলেজোৱে হিচাপ ব
আৰু কি জানা? আজিকালি তোমাৰ কৰ'বাত নহয় কৰ'বাত এইবিলাকত যিবিলাক প্লেটফৰ্ম নহয় যিবিলাক। ফৰ্ম মানে যিবিলাক কাম তোমাৰ আমাৰ নিবনুৱাসকলক। যিবিলাক এইবিলাক ব্লিংকিট ফ্লিপকাৰ্ট মেনেট এইবোৰে যিবোৰে কাম দিছে। কিন্তু কৰ'ৰবাত নহ এনেুৱাও লাগে যে এ আই নামৰ যিটো বস্তু ওলাইছে এ আই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ
হয়।
বস্তু সেই বস্তু চাগে এওঁলোকৰ চাকৰিটো কেতিয়াবা মানে মই এইটো কোৱা নাই যে পিকাৰৰ চাকৰি লৈ যাব পাৰিব। বা তোমাৰ ৰাইডাৰো চাকৰি লৈ যায় সেইবোৰতো সেইবোৰতো থাকিবই কি কিন্তু কিন্তু মানে যিবিলাক
এইবোৰ পিক ফিক চাকৰি নহয় এইবিলাক ফিক্স চাকৰি নহয় একদমেই
উম।
ক'ব লাগে। এইবিলাক ফিক্স নহয় যিমান দিন আছে তত কৰিবা।
হয় মানে যিবিলাক মানে তোমাৰ কম্পিটাৰ চেকশ্যনত বহে কম্পিউটাৰ চেক্নত
হয় হয়।
সেইবিলাক চাকৰি হয়তো কেতিয়াবা সেইবিলাক চাকৰি হয়তো এ আই এ আই মানে তেতিয়াবা নিজৰ কৰি লব তেতিয়া মানে সেই সেইবোৰ সেইোৰফত মানে মানুহ নলগাই হৈ যাব। কাৰণ এয়াই এয়াই এয়াই পাৰেই এনেকুৱা পৰিস্থিতি হৈ যাব পাৰে।
কম্পিউটাৰ ছেকচনত বাৰু পাত এ মই কৰি আছো বিলিংকিতৰ মানে থকাৰ কথা কৈছা ন।
কি কৈছা বুজি নোপালো।
পিছত থকা কথা কৈছা বৃতৰ
অ অ মানে কম্পিউটাৰ চেকনত যোন থ হয় হয় শুনিছো।
তাকে তেওঁলোকৰ মানে ইয়াৰ সহায়ত আজি আজিকালি এয়াই চবছা তুমি ঠিকেই কৈছা তেওঁলোকৰ মানে চাকৰিতটো এব লগা প্ৰয়োজন হৈ যাব পাৰে কেতিয়াবা চাকৰিতটো নহয়। জব এটা পাৰট টাইম।
উম আৰু মই ভাবো। যে বৰ্তমান যিটো তমাৰ পৰিস্থিতি তোমাৰ আজালি আমি তোমাৰ আমাৰ আজি কালি কমিনিকেচন স্কিলটো নোহোৱা হৈছে আম আমি বাহিৰৰ জগত সঞ্চিনিত নোবোৱা হৈছো গতিক মই ভো আমি সৰুৰে পৰা আম চাহ ল'ৰা বা ছোৱালীজনক আম আহিব। ব লগীয়া প্ৰজন্ম টোক আমি অভ্যাস কৰিব লে বজাৰলৈ যোৱা, মই কোৱা নাই যে অণ লাইন প্লেটফম ইউচ কৰিব নালাগে, তেতিয়া ত বহুত লজ হৈ যাব, আমৰ অন লাইন প্লেটফৰ্মবোৰ তেওঁলোকৰ লজ হৈ যাব যিহেতু তেওঁলোকৰ এইটো এটা ব্যৱসায়, হয়নে। ত' মই ভাবো মই দুটাই সীমিতভাৱে আমি কৰিব লাগ হয়ত প্ৰতেক ৰবিবাৰে যিহেতু আমি এনে থাকো। ৰবিবাৰ এটা বন্ধৰ দিন। সেই বন্ধৰ দিনটোত আমি বজাৰলৈকে যাব লাগে।
বজাৰত নিজৰ শিশু টোকো ল- লৈ যাব লাগে তেওঁলোকে কিবা কিবা ন কিবা
হয় হয় মই তোমাক সেইটোৱে কলো মই তোমাক সেইটো কলো আমি আজিকালি ৰৌ মাছ পুঠি মাছ ভৌকা মাছ আমি ভকুৱা মাছ আমি এইবোৰ চিনি নাপাওঁ
উম হয় -হয় এতিয়া বাৰু জানা হৈছো বহুত- বহুত কিছু হয় হয়।
উম বাৰু বজাৰৰ প্ৰতি আজি তোমাৰ পৰা বহুখিনি অভিজ্ঞতা লাভ কৰিলো। মোৰো বহুতখিনি ভাল লাগিল দিয়া বাৰু।